হেল্ল' নমস্কাৰ আহ অ
মই আছো এনেই ৰব অলপ আহ এ এ এ এক জেগাৰ পৰা আহিলো ন অলপ ভালৰ লাগিছে ত এতিয়া শুই আছো আপুনি
মই আছো এনে অ আজি আপোনাৰ এটা প্ৰশ্ন আছিল মোৰ অ আমাৰ খেতি বাতিত আ ৰাস ৰাাসনিক সাৰ ব্যৱহাৰ কৰিলে বেছি ভালনে নে এই কি বুলি কয়? আহ প্ৰাকৃতিক কাৰ
মোৰতো ইমান আচলতে সেইটোৰ বিষয়ে ইমান জ্ঞান নাই তথাপিও মই কব পাৰি যে এ খেতি বাতিত আচলতে আজিকালি যুগতো বেছিভাগ ৰাসায়নিক সাৰ বেছি ইউজ কৰা হয় মানে ব্যৱহাৰ কৰা হয় এ তো এ
এতিয়া মানে কি ৰাসায়নিক সাৰ বোৰ ব্যৱহাৰ কৰিব পাৰি মানে আজিকালি মাটিবোৰ ৰাসায়নিক টাইপে মানে কৰি দিয়া হৈছে ন ত সেইবাবে প্ৰাকৃতিক সাৰৰ মানে ইমান এ ইউজ কৰিলে মানে প্ৰাকৃতিক সাৰৰ মানে ব্যৱহাৰৰ উপযোগী মাটি হৈ থকা নাই এতিয়া ত' আগতে প্ৰাকৃতিক আহ সাৰ ব্যৱহাৰ বেছিকে কৰা হৈছিল কিন্তু এ বৰ্তমান যদি যোগ আহিছে ত এতিয়া বেছিকে ৰাসায়নিক ব্যৱহাৰ কৰা দেখা যায় আৰু ৰাসায়নিক এ কি কলে এইটো আপুনি কি হ'লে ৰাখাই নেকি
হাৰ হাৰ
ৰাসায়নিকত কি প্ৰাকৃতিক আছিল হয় মানে কি ব্যৱহাৰ কৰা দেখা যায় কিন্তু আচলতে মই ভাবো আহ প্ৰাকৃতিক সাৰ ব্যৱহাৰ কৰিলে বেছি ভাল। যিটো আমাৰ এ ধৰক এই আমাৰ এ চবৰ গোবৰ চবৰেদি এ যিটো আমাৰ মাটি- এ মেহিলিকনে তাৰ মানে কিনে সাৰ অ মানে উৎপন্ন হয় ন ত সেইটো মানে বেছি এ ভাল মানে মানুহৰ কাৰণে বেছি ভাল তাৰে পৰা যিটো মাটি এ মাটি যিটো যিটো ৰস হয় মাটিৰ পৰা যিটো কিবা মানে উৎপত্তি হ'লে গছ মানে গছ গছনি বা ফল মূল বা যিটো আমাৰ খেতি কৰা হয় সেই মাটিত মানে বেছিকে এ ভাল হয় মানে কি এটা পুষ্টিকৰ ধৰক তেনেকুৱা বা ভাল কিন্তু ৰাসায়নিক যিবোৰ হয় সেইবোৰ মাটি ধ্বংস কৰি দিয়ে। এতিয়া যদি আমি প্ৰাকৃতিক সাৰটো বেছিকে ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ। ত' সেইটো মানে কৰি কৰি থাকিব পৰা যায় মাটিৰ কোনো আহ অপকাৰ নহয় উপকাৰহে হয়। বেছিকে খা মানে সাৰুৱা হৈ থাকে কিন্তু যিটো আমাৰ ৰাসায়নিক সাৰ যিটো সেইটো কি কৰে এ এবাৰ কৰিলে আৰু সেইটো মালিত মানে কৰিব পৰা নাযায়। মানে মাটি একবাৰে ধ্বংস কৰি পেলাই তেনেকুৱা জাগাত আৰু যে কিবা ভাল এটা হ'ব তেনেকুৱা মানে আশা কৰা নাযায় আৰু তেনেকুৱা হয় সেইকাৰণে মই ভাবো সাৰ বেছিকে ব্যৱহাৰ কৰিব লাগে এ মানে কি ৰাসায়নিক সাৰতকে
আপুনি এতিয়ালৈ কিবা খেতি কৰি দিছিনে।
আচলতে এতালে খেতি কৰা নাই আহ
এ যদি আপোনাক মই খেতি কৰিব দি আপুনি কি খেতি কৰিবলৈ ভাল পাব
মইতো ভাল পাম ধান খেতি কৰি কাৰণ যিটো আমাৰ আহ যিটো আমাৰ মানে কি আমাৰ ধৰক গাঁৱতো ঘৰ আছে ন মানে এতিয়া এয়া গাঁৱত তে ক খা মানে কি ধানৰ খেতি কৰা হয় আৰু আৰু আৰু আৰু এটা আছে এ সৰিয়হৰ খেতি সৰিয়হৰ খেতি যিটো কৰে ত' সেই যটা মানে কি মই ভাল পাম বেছি কৰি কিনে
আচ্ছা কিয়
কিয় মানে তেনেকুৱা বিশেষ কাৰণ নাই কিন্তু ভাল লাগে আৰু মানে কি তেনেকুৱা কৰিলে ভাল লাগিব আৰু তেনেকুৱা ভাবো আৰু
আত্ছা
বিহেগছে কাৰণ হয় ত
অ এনে আপুনি আপোনাৰ প্ৰিয় উৎসৱ কি এতিয়া
কবিতা উৎসৱ বুলি ক'ব গলে মোৰ প্ৰিয়ত খতো বিহু হয় মোৰ আৰু পৰা এ সৰুৰে পৰা বিহু বিহু হয় কাৰণ এ অ বিহুতো আমাৰ তিনিটা তিনিটা বিহু হয় কিন্তু ৰঙালী বিহুটো মোৰ বেছিকৈ প্ৰিয় কাৰণ মানে সেই সময়ত সেই গোটেই মাহ জুৰি আমাৰ যিটো আৰম্ভণিৰ পৰা শেষলৈকে যিটো ভাৰ এটা মানে ম ফুৰ্তি থাকে ন তেতিয়া ভাল লাগে নাচ গান কৰা হয় আমাৰ এয়া কি কয় অ যিটো আমাৰ বিহু গান গোৱা হয় বিহু নৃত্য নচা হয় আৰু বহুতো এনে ফাংচন াংচন পাতেই আহ অনুষ্ঠান প মানে পতা হয় মানে কি খেল কথা চতোৰে হওক গাঁৱে বয়ে চহায় নকৰে ত কতা হয় আহ তয়া ভাল লাগে মে চাই। ফালে এ বিহু বিহুত এ মানে এটা কি হয় এটা এনেকুৱা পৰিস্থিতি হয় মানে কি আহ সুখী হয় সুখী হব মানে ভাল লাগে মোৰ বহুত ভাল লাগে কাৰণে বিহুতটো ভাল লাগে। আহ বিশেষকে ৰঙালী বিহুটো বেছি ভাল বিহুতো আচলতেতি বিহুত তিনিটা হয় এ ভোগালী উ কি ৰঙালী বিহু ভোগালী বিহু আৰু কাতি বিহু হয়
আচ্ছা ভোগালী বিহু কোনটো মাহত ভোগালী বিহু কোনটো মাহত পালন কৰা হয়
ভোগালী বিহুটো ভোগালী ভোগালী বিহুত কিতিয়া অল মন হয়
হু হু
মঘ মাঘ মাঘ মাহত চাগে
আচ্ছা
হয় মাঘ মাহ চকে ইমান মানে অসমীয়া মাহটো ইমান ব্যৱহাৰ কৰা নহয়তো। সেইকাৰণে মন বেছি ভাল। দিয়কচোন, কিন্তু মাঘ মাহত হ'ব লাগে।
আপুনি ৰঙালী বিহুত কি-কি কৰে?
আহ ৰঙালী বিহুত আচলতে মানুহে পিঠা-চিঠাই খাই বেছিকে। মইও তেনেকুৱা আৰু পিঠা-চিঠাই খাওঁ।
আচ্ছা, আপোনাৰ প্ৰিয় পিঠাটো কোনটো?
প্ৰিয় পিঠা কব গলে মোৰ তেল পিঠাটো বেছি এইটো আমাৰ এয়া মইতো তেনেকুৱাকে এতিয়ালৈকে একো বনাব পৰা হোৱা নাই। মানে মানে বনাব পাৰিম বনাব গলে। কিন্তু নাই ট্ৰাই কৰা নাই। আপুনি?
নাই, নাই। মইও নাই কৰা।
অ মই তেনেকে ট্ৰাই কৰা নাই আ চাগে ভৱিষ্যতত কৰিম। কিন্তু এতিয়ালৈকে ভাবা নাই, এতিয়ালৈ কৰা নাই। আৰু আপোনাৰ আপোনাৰ কি? আপোনাৰ প্ৰিয় উৎসৱ কোনটো?
অ মোৰ প্ৰিয় উৎসৱ ক'ব গ'লে হোলী, হোলী ভাল লাগে।
হলীটো অ হলীটো। মোৰো অ কিছু ভাল লাগে আপোনাৰ কিয় মানে, কাৰণটো?
কাৰণটো হ'ল ৰঙৰ উৎসৱ। মানুহৰ জীৱনত আন্দাকাৰ গুচায়।
হয়, হয়। তেনেকুৱা হয়। ৰঙীন কৰি তোলো হয় যিটো আমাৰ অ যিটো আমাৰ ন সিটো এটা কব গলে ফূৰ্তিৰে খেল। ফুৰ্তিৰ উৎসৱ হয় এইটো। মানে যেতিয়া আমাৰ এ কি ধৰক এটা এন ধৰক যেন ধৰক পোহৰ দিলে এ এটা তেনেকুৱা হয় ন ধৰক এ মানে গছ আছে, গছ এটাকটো ডাঙৰ হবলে সূৰ্য্যৰ পোহৰ লাগে হব ন ত তেনেকুৱা। সূৰ্য পোহৰে ৰঙালাও তুলনা কৰক তেতিয়া তেনেকুৱা হলে আমাৰ হলিটো তেনেকুৱা হ'ব। এতিয়া আমাৰ মনত এ ধৰক এইয়া অহংকাৰ- চহংকাৰ থাকে ন ত সেই হিচাপত হোলী ৰঙে আমাৰ তেনেকুৱাকে উ গুচাই বুলি এটা ধাৰণা এটা আছে। আ হয়।
উম আপুনি এনে গান-চান শুনেনে নাই?
গান বহুত শুনোঁ দিয়ক, গান বা গান বহুত শুনো। গান এটা ইউনিভাৰ্চেল লেংগুৱেজ ন মানে মোৰ আচলতে- আচলতে নিজৰ গানটো ভালেই লাগে। নিজৰ গানতো বেয়া লগা সেইটো হ'বই নোৱাৰে। আমাৰ জুবিনদাৰ গান হওক, উ আমাৰ আহ ডক্টৰ ভূপেন হাজৰিকা হওক, পাপন দা হ। তেওঁ তেওলোকৰ গান প্ৰিয় হয়, কিন্তু মই যদি কওঁ বাহিৰা গানবোৰ ত বেলেগ সি গান বোৰতো মোৰ মাইকেল জেকচনৰ গানবোৰ বহুত প্ৰিয় মানে তেওঁক মানে বহুত অনুসৰণ কৰো, ভাল লাগে।
আচ্ছা আচ্ছা, এনে মাইকেল জেকছনৰ জন্ম কেতিয়া হৈছিল জানেনে আপুনি?
জন্মটো তেওঁৰ আহ ঊনত্ৰিছ আগষ্টত হৈছিল। কিন্তু বছৰটো বা কিমান আছিল চনটো বা কিমান আছিল? আপুনি জানে নেকি?
জানো, জানো।
আহ কওকচোন। মই-মই-মই পাহৰি গৈছো মানে।
অ তেওঁ জন্ম হৈছিল নাইন্টিন ফৰ্টি ছেভেন, অ নাইন্টিন ফিফটিহে, চৰি।
আচ্ছা, আচ্ছা। ঊনৈছশ আঠাৱন।
অঁ য়েছ।
আৰু এটা কথা জানে নাই? আজি তেওঁৰ মানে মৃত্যু বাৰ্ষিক হয়।
অ, আচ্ছা। অ আজি
আজি আজি জুলাই, আজি জুনৰ পঁচিছ তাৰিখ ন? আজিতো মৃত্যু বাৰ্ষিক হয়। হয়, হয়।
উম, উম।
পিছে আপুনি কিবা কৰেনে নাই? গান হওক বা ডান্স হওক বা তেনেকুৱা?
হ মই নাচি ভাল পাওঁ
তেনেহলেতো আপনি মাইকেল জেকছনক্ তো ভালকে চিনি পায় হয়তো।
অ অ অ
হয় মানে তেওঁক মানে কি তেওঁক ফ'ল কৰা নাই অনুসৰণ কৰে নে নাই
কৰো কেইযা এ কেইটামান কথা ভাল লাগে তেওঁ
তেওঁৰ কি কি কথা আপোনাৰ মানে বেছি ভাল লাগে কওকচোন?
তেওঁ কি কি কথা ডেডিকেচন তেওঁ যোনটো আৰ্টৰ প্ৰতি মৰম
হয় হয় হয় হয়
আৰু তেওঁ যেনেকে এটা কামক,, গোটেই দিন লগাইছিল, গোটেই জীৱন লগাইছে, অকল এটা এটা মোভত এটা মোভৰ কাৰণে ত সেইবিলাক সেইবিলাক দি অনুপ্ৰাণিত কৰো যে নিজৰ আৰ্টক কিমান ভাল কৰিব পাৰি আৰু তাৰে পৰা শিকো উম
তেনেকুৱা ভাল তেনেকুৱা হব লাগে আচলতে
পিছে আপুনি তেওঁৰ পৰা কি শিকে
আতচ্ছা মই ক'ব গলে তেওৰ পৰা এটা কথা শিকো যে যিটো আমাৰ ধৈৰ্য মানে জীৱনত বহুত আঁ
ওখ বা চাপৰ বা তেনেকুৱা ক'ব গ'লে এ দুখ সুখ বহুত আহে তেওঁতো আপুনি যদি জীৱনী পঢ়িছে বা জানিছে যে তেওঁ তেওঁৰ জীৱনী চাব যে তেওঁৰ মানে যিটো বাল্যকাল যিটো সৰু কাল তেওঁৰ সৰু কালটো বহুত কষ্ট কষ্টৰে গৈছে মানে কষ্টৰে কব গলে আচলতে তেওঁৰ আহ যিটো আমাৰ আহ মা দেউতা বা ভালৰ কাৰণে কৰিছে কিন্তু অলপ কষ্ট কৰে যিটো আমাৰ নৰ্মেল এ ল'ৰা ছোৱালীৰ কেয়াৰ বাল্যকালত সেইতো তেওঁৰ অলপ তেনেকুৱা কষ্ট হৈছে যিটো আহ চবৰে এইটো নাথাকে ত সেই তেওঁৰ বহুত কষ্ট হৈছে কিন্তু সেই কষ্টৰ ফলতে আজি তেওঁ ইমান ডাঙৰ এটা ব্যক্তি হব পাৰিছে ত' সেইটো মোৰ আচলতে ভাল লাগে যিমানে কষ্ট হওক ধৈৰ্যৰ ধৰি ৰাখিব লাগে আৰু তেওঁৰ এটা কথা আছে যে যেতিয়া মনত মাথাত এটা উপায় বা এটা আইডিয়া আহিব তো তেতিয়া লগে লগে মানে কামটো কৰিব লাগে মানে পিছ পেলাই থব নালাগে নহলে তেওঁৰ মতে তেওঁ ভাবে যে তেওঁ আহ সেই আইদিয়াটো মানে কি ভগৱানে বেলেগক দি দিব ত সেইটো সেইটোত তেওঁ খোজা নাছিল যেতিয়াই তেওঁৰ মনত আইডিয়া আহিছিল তেতিয়াই তেওঁ আহ মানে গুচি গৈছিল আৰু নিজৰ কামত যিটো তেওঁ কাম কৰিছিল ন তেওঁ মিউজিক বনাইছিল হয়তো নাচিছিল যিটো ষ্টেপ বা যিটো গানৰ সুৰ তেওঁৰ মনত আছিল লগে লগে তেওঁ কৰিছিল যাতে বেলেগৰ বেলেগ চিংগাৰৰ বেলেগ গায়কৰ বেলেগ উ ডানচাৰ মনত যাতে নাযায় ত' তেওঁ ফাষ্টতে ধৰি ৰাখিছিল ত সেই কথাটো মোৰ মানে বহুত মনত সোমাই থাকে মোৰ মানে ভাল লাগে এইটো
আচ্ছা অ' আৰু আপোনাৰ প্ৰিয় খেলুৱৈ কোন এ ভাৰতৰ প্ৰিয় খেলুৱৈ
খেলুৱৈ বুলি ক'লে এতিয়া ক্ৰিকেট হয় ফুটবল আহে এতিয়া আপুনি বা কোনটো কৈছে
অ' ক্ৰিকেট ক্ৰিকেটৰ কওক
ক্ৰিকেটৰ ক'ব গ'লে মোক আচলতে এহ মোক ধনিও ভাল লাগে ধনিও ভাল লাগে আৰু এহ মানে বহুত ভাল লাগে এই তাৰে মাজতে এহ মোৰ ধনী আৰু বিৰাট কোহলী মানে বেছি ভাল লাগে এজন ক'ব গ'লে মোৰ বিৰাট
আটচ্ছা কিয়
মানে ভাল লাগে আৰু তোৰ যিটো আহ মানসিকতা আহ ত যিটো ধাৰণা তেওঁ এটা লক্ষ্য কৰি লয় যে এনেকুৱা কৰিবই লাগিব ত' সেইটো ধাৰণাতে ভাল লাগে আৰু তেওঁ মানে কেতিয়াও তল পৰিব নোখোজে নিজকে মানে ধৰক এটা ৰজাৰ নিচিনা তেওঁ ভগৱান নিচিনা মানে এটা ভাইবচ লৈ আহে ন ত সেই
সেইটোতো সেইটো বেয়া সেইটো বেয়া সেইটো বেয়া ৰজা নিজকে ৰজা ভাবিব নালাগে সেইটো
নহয় এটা নিজৰ মানে এটা এটা মানে নিজৰ সেইটো থাকিব লাগে এ কি কয় মই বুজাব পাৰো নাই তোমাক মানে কি নিজৰ এটা আহ মানে কি এ কিবা এটা থাকিব লাগে যাতে মানে কি মানে বেলেগ মানুহৰ ওচৰত যাতে নিজকে তল নপৰো এ নিজকে যাতে ওপৰত উাই ৰাখো তেতিয়াহে নিজ মানেলেগে আপোনাৰ মানেঃ হেৰি কৰিব ন পাৰা দিব বা ভাও দিব ন আপোনাক আপোনাক কেয়াৰ কৰিব এ এতিয়া যদি আপুনি অলপ তেনেকুৱাকে নাথাকে মানে কি অলপ যদি ধৰক এনে ধৰণৰ মান থাকে তেতিয়া আপোনাক হয়ত বিৰাট কহলি তেনেকুৱা বিৰাট কহলি হ'ব নোৱাৰিলে হয় এ তেওঁ অলপ তল পৰি থাকিলে হয় হয়তো তেওঁৰ যিটো এতিয়া মানসিতা তেওঁৰ যিটো এতিয়া মানে ধৰক চবে জানে তেনেকুৱা হয়তো হব নোৱাৰিলে হয় এ এতিয়া ধনীও ধনীও কব গ'লে সেই হিচাপত তেনেকুৱা মোৰ সেইকাৰণে ধনীকো ভাল লাগে তাৰপিছত কব গলে এ মানে তেনেকুৱা মানুহ বহুত আছে কিন্তু ধনী হওক আহ বিৰাট কোহলি একে ধৰণৰ মানুহ